ঘৰত আছ না?
অঁ ঘৰতে, তুমি?
অ ব্যস্--অ ঘৰতে, ব্যস্ত আছিলা নিকি?
নাই নাই মই এনে মোবাইল চাই আছিলোঁ কোৱাচোন।
অ মই তোমাৰ লগত আজি বিশেষ এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ফ'ন কৰিলো।
কোৱাচোন পিছে কিবা বিষয়।
বৰ্তমান সময়ত বাঢ়ি থকা যিটো গৰম,
হয় হয়,
কৰিলা। বৰ্তমান সময়ত যেনেও বৰ্তমান সময়ত যিহেতু গৰম বাঢ়ি আছে,
হয় হয়,
তাৰ তাৰ এটা বিশেষ কাৰণটো তুমি জানাই ছাগে গছ গছনি যিহেতু কাটি থকা হৈছে।
হয় হয় নিশ্চয়কৈ,
হয়। এতিয়া এই হিচাপত চাব গলে বৃক্ষ ৰোপন কৰিব লাগে বা গছ-গছনি ৰোপন কৰিব লাগে।
হয় ঠিক তুমি, ঠিক নিশ্চয় ঠিকে কথা কৈছা।
আজি নিয়মীয়াকৈ গছ গছনি ৰোপনৰ ওপৰত কথা পাতিম বুলি তোমাক ফোন কৰিলো।
হয় হয়, এটা খুব গুৰুত্বপূৰ্ণ বিষয় তুমি আজি ল'লা মোৰ লগত আলোচনা কৰিম বুলি।
তুমি গছ গছনি ৰোপনৰ ক্ষেত্ৰত তুমি কি ক'ব খুজিবা?
গছ নহলে যিহেতু জীৱ জন্তু মানুহ কোনো জীয়াই থাকিব নোৱাৰে।
ত' কিয়নো গছ গছনিৰ ফলত আমি যি অক্সিজেন অক্সিজেন পাওঁ, আৰু আমাৰ যি বায়ুমণ্ডলত থকা কাৰ্বন-ডাই পাৰ্বন-ডাই-অক ছাইড গছে শুহি লৈ লৈ কেনে মানে গছে নিজৰ লৈ কেনে অক্সিজেন এৰি দিয়ে যিহেতুকে সেই অক্সিজেনৰ ফলতে আমি জীয়াই থাকো।
ত' গছ-গছনি গছ গছনি যদি নাথাকে ত' জীৱ জন্ জীৱ জন্তুৰ বহুতো মানে আমাৰ মানুহ বিলাকৰ বহুতো সমস্যা হব। কিন্তু আজিকালি দেখিবলৈ পোৱা গৈছে মানুহবিলাকে গছ গছনি বোৰ কাটিবলৈ লৈছে।
ত' গছ গছনিবিলাক কাটিবলৈ লোৱাৰ ফলত বায়ু বায়ুমণ্ডলত উষ্ণতা বাঢ়ি গৈছে ত' সেই সেইবাবে আমাৰ বহুতো গৰমৰ সন্মুখীন হৈছে মানুহ আজিকালি বহুতো গৰম পহৰি পৰিছে ত' তেনেকোৱাই আৰু তুমি কি ভাবা?
অ তুমি ঠিকেই কৈছা গছে আমাক অক্সিজেন দিয়ে ছাঁ দিয়ে ফল ফুল দিয়ে আৰু পৰিৱেশো সুন্দৰ কৰি ৰাখে। তাৰ লগতে আৰু চাব গলে গছে বায়ু প্ৰদূষণ কমাই মাটি ৰোধ কৰে। বৰষুন হোৱাতো সহায় কৰে।
হয় হয় নিশ্চয়কৈ গছে কিয়নো গছৰ যি শিপাই মাটি ধৰি ৰাখে তাৰ ফলত মাটি যি খহনীয়া সেই খহনীয়া ৰোধ হয়। তাৰ উপৰিও আমাৰ খাদ্য যি ফল আহ শাক পাচলি সকলো আমি পাওঁ। ত' আমি যদি গছ নহ'লে আমি সিজাই খাওঁ ত আমাৰ বাবে কঠিন হৈ পৰিব।
ত' ঠিকে কৈছা কিন্তু দেখাব যে আজিকালি বহুত থৈ যায়। গছ কাটি ধ্বংস কৰা হৈছে ইয়াৰ ফলত গৰম বাঢ়িছে জলবায়ু পৰিৱৰ্তনৰ সমস্যাও বৃ দ্ধি হৈ আছে।
হয় হয় কিয়নো গছ গছনি কটাৰ ফলত বায়ুমণ্ডলৰ যি উষ্ণতা গোলকীয় উষ্ণতা বৃদ্ধি পাইছে তাৰ ফলত
যি আমাৰ গৰমৰ উষ্ণতা, উষ্ণতা অধিক বাঢ়ি গৈছে।
ঠিক কথাই কৈছা যদি আমি প্ৰতি বছৰতে অন্তত এটা বা দুটা লৈকে এদাল বা দুটা বছৰে ৰুপন কৰি তাৰ যত্ন লোৱা তেন্তে পৰিৱেশত যথেষ্টখিনি উন্নত হ'ব বুলি মই ভাবো। তুমি কি ভাবা ইয়াৰ বিষয়ে?
নিশ্চয়কৈ যদি আমি সকলোৱে এ-এডাল দুডাল কৈ গছ পুলি ৰুই তাক প্ৰতি পালন কৰি ডাঙৰ কৰো ত' তাৰে ফলত তাপ বহুতো আমি লাভান্বিত হ'ম লাভ হ'ব আমাৰ কিন্তু যদি আমি অ যেনেদৰে দেখিবলৈ যায় মানুহে বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোৱে গছ পুলি ৰুৱে। কিন্তু সেই গছ পুলি মানুহে প্ৰতিপালন নকৰে ৰুৱে ত' তাতে না পানী দিয়ে না কি দিয়ে তাৰ ফলত সেই গছ পুলিয়ে মৰি যায়। কিন্তু সেইবোৰ নকৰি যদি আমি গছ পুলি ডাল ভালকৈ ৰুই তাক প্ৰতিপালন কৰি আমি ডাঙৰ দীঘল কৰো তেতিয়া তাৰ পৰা আমি বা বায়ু তাৰ উপৰিও ফল মূল আদি সকলো ফালৰ পৰাই আমাৰ লাভ হ'ব বুলি ভাবো মই ত' সকলোৱে গছ পুলি ৰোৱাতো লাগে গছ পুলি ৰুব লাগে, তুমি কি ভাবা?
হয় তুমি ঠিক কথাই কৈছা গছ গছনি ৰোপনৰ লগতে ইয়াৰ সংৰক্ষনৰ ওপৰতো সমানে গুৰুত্ব দিব লাগে মানুহে ত অকল গছ গছনি ৰুলেই নহয় ন'। কিন্তু যদি গছ গছনি ৰোপনৰ ক্ষেত্ৰত যদি আমাক গুৰুত্ব দিয়া নাজা যায় তেতিয়াহ'লে গছ গছনিবোৰ দুদিনতে মৰি যাব ত গছ গছনিবোৰৰ যদি যত্ন লোৱা হয় সেউজীয়া পৰিৱেশ এটা সৃষ্টি হ'ব চাৰিওফালে চা হ'ব আৰু গছডালাবোৰত ফলত সেইটো ক্ষেত্ৰতো বহুখিনি লাভ পোৱা যাব।
হয় হয় যিহেতু আজিকালি দেখিবলৈ পোৱা গৈছে মানুহে বনাঞ্চল অৰণ্য আদি কাটি কেনে বসবাস কৰিবলৈ লৈছে। তাৰ ফলত আমাৰ গছ গছনিৰো বহুত হ, নোহোৱা হৈ পৰিছে তাৰ ফলত আমাৰ বায়ুমণ্ডলত বহুত সমস্যা হৈছে যাৰ ফল মানুহবিলাকে বহুত সমস্যাৰ সন্মুখীন হৈছে তাৰ ওপৰত তুমি কি ক'ব খোজা?
হয় গছ গছনি ৰোপনৰ মই ভাবোঁ সমাজ এখনে মিলি গছ গছনি ৰোপন কৰিব লাগে। আ, গছ গছনি ৰুপনো কাৰণ বৰ্তমান সময় অতি বিশেষ গুৰত ত পূৰ্ণ বিষয় এটা কাৰন গছ সহায়তা যিহেতু পৃথিৱীখন ধ্বংস হৈ যাব মানুহৰ জীয়াই নাথাকিব আৰু অন্য জীৱ জন্তু জীয়াই নাথাকিব। বেছি পৰিমাণে আমি গছ গছনি ৰুব লাগে আৰু কম পৰিমাণে আমি গছ গছনি কাটিব লাগে বুলি মই ভাবোঁ কাৰণ যিমান গছ কম হৈ সেইটো কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি হয় যাব যাৰ ফলত বায়ু প্ৰদূৰ্ষণ বৃদ্ধি হ'ব। অ, যিমান পালে মানুহে সমাজ এখনে যদি বৃক্ষ ৰোপণৰ দৰে কাৰ্যসূচী এটা কৰিব লাগে। মই ভাবো বৰ্তমান সময়ত বৃক্ষৰ ৰোপণৰ যিটো গুৰুত্ব সেই গুৰুত্ব চাই, বিদ্যালয়সমূহত, বিশেষ তথ্য অন্তৰ্ভুক্ত কৰিব লাগে। তুমি কি ক'ব খুজিছা বিদ্যালয়সমূহত, ইয়াক লৈ বিশেষ তথ্য অন্তৰ্ভুক্ত কৰিব লাগে ন?
হয় হয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগে যে গছ পুলি ৰুই তাক প্ৰতিপালন কৰিলে আমাৰ, যিবোৰ লাভ হয় সেইবিলাকৰ বিষয়ে শিকাব ছাত্ৰ ছাত্ৰীসকল শিকাব লাগে। ত' এইটো এটা বহু তে এতিয়া সকলোৱে ছাত্ৰ ছাত্ৰীয়ে, সৰুৰ পৰাই সেইটো বিষয়ে জানিব যে এই এনেকুৱা গছ পুলি ৰোৱাৰ ফলত আমাৰ, বহুতো লাভ হ'ব কাৰণ গছ পুলি নহ'লে জীয়াই থকাতটো কঠিন হৈ পৰিব ত'। এইটো এটা পাঠ্যক্ৰমত হেৰি কৰিব লাগে। কিন্তু আজিকালি যে বনাঞ্চল বিলাক কাটিবলৈ লৈকে মানুহে বাস কৰিছে। ত তুমি কি ভাবা চৰকাৰে কি পদক্ষেপ হাতত লব লাগে তাৰে ৰোধ কৰিবৰ বাবে?
তুমি ঠিক কথা কৈছা বৰ্তমান সময়ত দেখা যায় মানুহে নিজৰ ঘৰ ৰাস্তা উদ্যোগ স্থাপন। বা অন্যান্য উন্নয়নমূল কামৰ বহুখিনিয়ে গছ কাটিছে। সেই অনুপাতে নতুন গছ ৰোপন কৰা নাই, যাৰ ফলত বনাঞ্চল হ্ৰাস হৈছে। যে বা গৰম দিন, বৃদ্ধি হৈ যাইছে বৰষুণৰ ধাৰণা সলনি হৈছে সময়ত বৰষুণ নহয়। খৰাং দৰে প্ৰকৃতিৰ দুৰ্যোগ বৃদ্ধি পাইছে। সকলোৰে জলবায়ু পৰিৱৰ্তন হোৱা দেখা যায়। মই ভাবোঁ চৰকাৰে আৰু বৰত বিশেষভাৱে গুৰুত্ব দিব লাগ। আৰু চৰকাৰে, পাৰাপক্ষত আৰু কম পৰিমাণে গছ কাটিব লাগে, কাৰণ বৰ্তমান সময়ত দেখা, উন্নয়নৰ নামত অকল বৃক্ষ ৰোপণ কৰা নাই, অকল গছ, বৃক্ষ ৰোপণ কৰাই নাই, অকল গছ-গছনি কাটি বা এবাৰ বনাই আছে বা বাকী উদ্যোগ স্থাপন কৰি আছে। চৰকাৰে ইয়াৰ ওপৰত সজাগ হব লাগে বুলি মই ভাবো।
হয় নিশ্চয় কয়। ত যি চৰকাৰে আজিকালি কিন্তু বি গছ-গছনি কাটি তাতে উৰণীয়া সেতুৰ তাৰ উপৰিও যিবিলাক কল-কাৰখানা আদি স্থাপন কৰিছে। আৰু তুমি যিহেতু জানাই শুনি শুনিবলৈ পাইছা যে দীঘলী পুখু পুখুৰী যি গছ-গছনি কটা হৈছে ৰাস্তা বনাবলৈ ডাঙৰকৈ ৰাস্তা বনাবলৈ। দীঘলী পুখুৰীত গছ-গছনি কটা হৈছে। তাৰফলত তাৰ যি পৰিৱেশ সেই সেই পৰিৱেশো বেয়া হৈ পৰিছে আৰু তাত যি যিহেতু দ্বীপৰ বিল এটা বহুতো মানে পৰ্যন্ত ধুনীয়া। বহুত দেশ-বিদেশৰ মানুহ তাত ভ্ৰমণ কৰিবলৈ আহে। আৰু বহুতো যাতে পক্ষী পক্ষী দেখিবলৈ কিন্তু যদি গছ-গছনি নাথাকে। ত সেই পশু-পক্ষী বিলাকও দেখিবলৈ পোৱা নাযাব। ত' এনেকুৱা কৰে সেইটো কলাৰ ফলত বহুতো আমাৰ বেয়া হৈছে বুলি মই ভাবো। তুমি কি ভাবা তাৰ ওপৰত যে এইটো? দীঘলী পুখুৰী যে গছ-গছনি কাটিছে চৰকাৰে। তুমি কি ভাবা এইটো বেয়া হৈছে নে?
একেবাৰে সঁচা কাৰণ যিহেতু নদী সেইখন এটা বিল বা নদীৰ পাৰ হয়। নদীৰ পাৰত গছ-গছনি ৰোপন কৰিব লাগে যাতে মাটি উটি নাযায়। আৰু দীঘলী পুখুৰীত যিহেতু এক পৰিভ্ৰমী চৰাইয়ে এক মানে বসবাসৰ এক ঠাই আছিল। অ' প্ৰাকৃতিক সৌন্দৰ্য আছিল তাৰ। চৰকাৰৰ উন্নয়নৰ নামত যি গছ-গছনি কাটি তাত ধ্বংস কৰিছে। চৰকাৰে এইটো মই মই ভাবো একো ভাল কাম হোৱা নাই। কাৰণ বৰ্তমান সময়ত যিহেতু গছ-গছনি কাটি আছে আৰু বৰ্তমান সময়ত দেখা যায় তোমাৰ বৃদ্ধি হয় যায় আছে। ত' চৰকাৰে উন্নয়নৰ নামত সেইটো একো ভাল কাম কৰা নাই বুলি মই ভাবো।
হয় হয় নিশ্চয়কৈ তুমি ঠিকেই কৈছা। কিয়নো চৰকাৰে এইটো কৰাৰ ফলত আমাৰ একো ভাল হোৱা বুলি মই নাভাবো, অথছ আমাৰ বহুত বেয়াহে হৈছে মই ভাবো।
হয়, এইবাবে প্ৰতিজন নাগৰিকে গছ-গছনিৰ যত্ন লোৱা দায়িত্ব লোৱা উচিত আৰু বিদ্যালয় গাঁও চহৰ আৰু চৰকাৰৰ লগতে বিভিন্ন সংগঠনে একেলগ হয় গছ-গছনি ৰোপনৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়া বহুখিনি সমস্যা কমিব বুলি মই ভাবো, তুমি কি ভাবা ইয়াৰ ওপৰত?
হয় যদি আমি সকলোৱে একগোট হয়। যদি আমি গছ পুলি ৰু বা তেনেকুৱা সেই চব কৰোঁ প্ৰতিপালন কৰো তো আমাৰ বহুতো ভাল হব কাৰণ গছ-গছনি নহলে জীয়াই থাকিব নোৱাৰিতো এইটো আমি সকলোৱে এইটো ভাবি কাম কৰাটো মোৰ মোৰ হিচাপত ভাল আৰু সকলোৱে যদি ভাবে যে এনেকে সকলোৱে গছ পুলি বেছি নহয় এটা-দুটাকৈ যদি ৰুই কেনে তাক যদি ভালকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে আমাৰ বহুতো লাভ হ'ব।
হয় তুমি ঠিক কৈছা, কাৰণ গছ থাকিলে পৰিৱেশ সুন্দৰ হয় বতাহ ঠাণ্ডা হৈ থাকে। চৰায়ে উহ, উম বিভিন্ন চৰায়ে বিভিন্ন চৰাই, বিভিন্ন চৰাই, তোমাৰ আহা দেখা যায়।
হয়, নিশ্চয়কৈ। তোমাৰ লগত আজি এই গছ-গছনি ৰোপন, যি বিষয়টোৰ ওপৰত তুমি ক'লা, তাৰ ওপৰত আলোচনা কৰি ভাল লাগিল।
হয় মোৰো তোমাৰ লগত বহি ঘৰখনক লৈ কথা পাতি, বহুখিনি ভাল লাগিল।
অ হয়। আগলৈও এনেকে কথা পাতিম।
অঁ দিয়া, নিশ্চয়। আজিলৈ বাৰু সামৰিছো।
ঠিক আছে, আজিলৈ সামৰিছো দিয়া ধ্যনবাদ।